হেল্ল, হেল্ল,
হেল্ল,
অ, শুনি আছো।
অ, কি খবৰ তোমাৰ?
আছোঁ ভালে। তোমাৰ?
অ, মোৰো ভালেই দিয়া।
অ, বাকী কি কৰি আছা?
অ, মই এনেই আছো। তুমি?
ময়ো আছো, এনে টিভি চাই।
অ, অ, বলা আজি বিস্কুট বিষয়ে কথা পাতো? অ, তুমি এনেই কি বিস্কুট খাই ভাল পোৱা?
মই তোমাৰ, নৰ্মেলী মই বেকাৰী বিস্কুত যে বেকাৰীতটো খাই ভাল অ, আৰু তোমাৰ ৰাস্কিত বিস্কুট খাই ভাল পাওঁ। দেন গুডদে বিস্কুট তুদ, ভাল পাওঁ। দেন আৰু নতুন কে যে ওলাইছে এটা মালকিষ্ট বুলি যে
অ মালকিষ্ট। সিটো বহুত ভাল লাগে ন?
মাজত যে অৰেঞ্জ কালাৰৰ ক্ৰীম থাকে সেইটোও ভাল লাগে।
অ', সেইটো বহুত ভাল লাগ চিজি চিজি ন উম।
আছে, আছে। চাৰত বল গল চাইদ দহটাত কেইটা বাজিল? লাইভ চলি আছেতো অ তোমাৰ
মোৰ মইও হেৰি খাই ভাল পাওঁ হেপি হেপি খাই ভাল
অ,
তাৰ পিছত বাউন্স খাই ভাল পাওঁ অৰিয়ও খাই ভাল তাৰপিছত মালকিষ্ট টো খাইও ভাল লাগে। উম ভাল লাগে সেইবো খাই
ভাল লাগে ন আগতে যে আছ থাকিলে
অ অটাই টাইগাৰ বিস্কতটো ভাল লাগে সেইটো অলপ মানে হেপী হেপি টাইপে
অ অ কাইণ্ড অফ হেপী হেপী আৰু তোমাৰ পাৰ্লেজিও ভাল লাগে।
অ পাৰলিজিও ভাল লাগে চাহৰ লগত গাখীৰ লগত। খাবলে ভাল আৰু এইবোৰ বিস্কুট উম
বাকী আৰু তুমি বেকাৰী বিস্কুট
অ বেকাৰী বিস্কুট খাই পাইছো এই যে বেকাৰী বিস্কুট। তাত যে এটা যে বগা বগা বিস্কুট যে থাকে খাই পাইছে নে?
অ অ অ মাজত যে ৰ ৰঙা ৰঙা ক্ৰীম থাক ক্ৰিমো নহয় মানে অ সেইটোও ভাল লাগে বহুত অ চেৰি হয়। সেইটো ভাল আহ ভাল লাগে সেনেকে
তাকে টেষ্ট দিও
ৰুচ কৰত আৰু ৰন্ধু ৰন্ধু কিমান মিচ ওলাই আছে ন
অ, কিমান বিস্কুট ওলাইছে সেইটো মাল কিছটো নতুনে হয়।
আৰু তোমাৰ বেলেগ বেলেগ কিবা আছে ৰবা অ মেৰি গল্ডৰো। কিমান আছে মেৰি গল্ড খাই ভাল পোৱা।
অ মেৰিগল্ড টো খাই ভাল নাপাও কেতিয়াবা যদি ঘৰত বেলেগ বিস্কুট নাথাকে সেইটোকে খাওঁ আৰু অ উম বা্ছা বু তো আৰু ক্ৰিমৰ বিস্কুট হে ভাল
অ তোমাৰ ক্ৰিমৰ যে কিবা এই যে অৰেঞ্জ কালাৰৰ যে পায় কি নাম এইটোৰ? এ বাউন্চ বাউন্স অ অ
সেইটো ভাল লাগে খাই ন সেইটো চকলেট ফ্লেভাৰো পায়।
অ, চকলেট
তাৰপিছত তুমি গুড দে খাব পাইছা
হেল্ল',
হেল্ল',
অ',
অ', গুড দে খাই পাইছা
উম গুড দি খাই পাইছোঁ।
অ',
মানে আমি, আমি আগতে এটা মানে গুড দে নাম নতো গুডে আছে আছিল, আজি-কালি মানে সেই এটা ব্ৰেণ্ডৰে কিমান ফ্লেভাৰ ওলাই গৈছে।
অ', তাইতো গোটেইটো এতিয়া কি কি ওলাই গৈছে মজ মেজিক। য'ত, আকৌ বাদাম -বাদাম টাইপত ন।
বাদাম অ', দেন তোমাৰ, অ', বাউনচৰে তোমাৰ বেলেগ- বেলেগ ফ্লেভাৰ ওলাই গৈছে।
অ', সেইটোও বেলেগ-বেলেগ ওলাই গৈছে, তাৰপিছত উমি আৰু
কৰিয় ৰো অ',। ভেনিলা ওলাই গৈছে, চকলেট ওলাই গৈছে, আৰু যে মাজতে কিবা নাম থকা যে ওলাইছিলে মাজত।
অ', - অ', ন চি অ', এলফাবেট অ', - অ', খাইছিলোঁ সেইটো ভাল লাগিছিল। অ', এলফাবেট অ', এতিয়া চোন নোলোৱা হৈ গ'ল।
কিবা তোমাৰ হেৰি প্ৰমোচনৰ কাৰণে আছিল নেকি নাজানো দেই।
অ', হ'ব পাৰে ন সেইটো মানে কেইদিনমান দিনে দেখা পালোঁ অ'।
অ', অলপ সময় কাৰণে ওলাইছিলে, তেনেকো নোহোৱা হৈ গ'ল।
অ', নোহোৱা হৈ গ'ল। অ', খাইছিলো সেইটো পৰা, মোৰ-মোৰ নামৰে পাইছিলোঁ।
হা হা?
মানে মোৰ নামৰে পাইছিলোঁ আজি।
অ', বহুতে নিজৰে এলফাবেট খাবৰ কাৰণে কিমানে কিমান কিনিছে বাপৰে।
ত'
নাথাকে ন, দহখন থাকে ভিতৰত, উম।
অ', - অ', ভালো লাগে সেনেকে গাখীৰৰ লগত ভিজাই খাবলে।
আৰু তোমাৰ, মেৰি-মেৰিগ'ল্ড। মেৰি গ'ল্ডৰো তোমাৰ বেলেগ -বেলেগ আজি-কালি কিবা ৰিচ মেৰি ওলাইছে কিবা ওলাইছে। মানে আই গেছ, মেৰিগল্ডৰ ফ্লেভাৰটো চেমে থাকে চাগে কিন্তু তোমাৰ নামবোৰ বেলেগ-বেলেগ হৈছে। আৰু তোমাৰ হেৰি আছে ন! এই তোমাৰ ডাইজেষ্টিভ বুলি কয় যে। নিউটিচইচ, মোৰ নিউটি চইচ বহুত ভাল লাগে, এনে ফুল-ফুল টাইপৰ যে।
অ', -অ', সেইটো ভাল লাগে ন, সেইবোৰ অ', আৰু সেইবোৰ মানে কৰবাত গ'লে মানে, বেগত ভৰাই এনে লৈ যাব পাৰি আৰু ভোক লাগিলে খাই দিলে হ'ল আৰু, পেট ভৰি যায়।
এক চেকেণ্ড ৰবা হা।
অ', - অ', ৰবা অ', - অ'।
তাকে ন, সেনেকে -সেনেকে ভাল লাগে আৰু।
তাকে আৰু, সেইটোৱে ভাবিছোঁ।
আৰু কি বিস্কুট আছে বা?
আৰু আছে বহুত বিস্কুট আছে নাম বোৰহে নাজানো।
কিন্তু তোমাৰ, অ', আৰু অ', - অৰিঅ'ৰ দৰে আৰু কিবা এটা আছে ৰ'বা। এই উম, এই গা তোমাৰ এ গাঁৱত বহুত চৰ কম ক্ৰিমি বিস্কুট বোৰ সেইবোৰ কিন্তু আমাৰ ইয়াতে না পায়। আমাৰ ইয়াত নাপায় কিন্তু, কিছুমান এতিয়া যেনেকে ধৰা টাইগাৰ বিস্কুটো যে। অ এতিয়া ধৰা টাইগাৰ বিস্কুটটো যোনটো তোমাৰ ইয়াতে আজিকালি নাপায় ইমান ইয়াতে নাপায় কিন্তু তুমি গাঁও গাঁওৰ এৰিয়াত যাবা তুমি পাবাই পাবা চিয়ৰ মানে বাপৰে উম
উ আৰু বেকাৰী বিস্কুট বোৰো ভালেই আৰু খাবলে টেষ্টো আছে ন অ উ
বোৰ ভাল ভাল
সৰু সৰু সৰু যে বিস্কুট যে পায় ন বেকেৰী
বেকাৰী বিস্কুট টোৰ প্ৰাইচ বোৰ কম এফৰ্ডবল বহুত ডাঙৰ বিস্কুট সেইবোৰ ভালো লাগে
অ আৰু মানে অ ভালো লাগে অ একদম
মানে নৰ্মেলি কি বুলি অ কোৱা
এনেকুৱা
অ', হ বোলো নৰ্মেলি তাৰ মানে আমি যেতিয়া দচ টকীয়া পে কেটৰ, মানে তোমাৰ ধৰা চা মানে হেৰি চাহ খাওঁ আৰু ধৰা এক পেকেটতো গু চিয়ে যায়, কিন্তু বেকাৰী হ'লে এখন বিস্কুতেদি তোমাৰ এটা মানে চাহ খাব পাৰি আৰু! ত', সেইটো এটা প্ৰফিট তাৰমানে, আ ভাল আৰু!
সেয়াই আৰু!
অঁ!
বাকী তোমাৰ এনে ফেবৰেট কোনটো বেচকে?
মোৰ বেছিকে ফেভৰেট মালকিষ্ট আৰু অৰিঅ'! তোমাৰ?
মোৰ আ নিউট্ৰি চইচ আৰু মালকিষ্ট
অ'! মাইলকিষ্টাৰ বহুতটা ফ্লেভাৰ আছে ন, এটা চকলেট এটা চীজ!
হয় নেকি?
আৰু এটা কিবা ওলাইছে অ', আৰু এটা ওলাইছে গ্ৰীণ কালাৰ ফ্লেভাৰ আক'!
হে মই খালি অৰেঞ্জটোৱে খাইছো ৰ'বা আৰু ফ্লেভাৰ ওলাইছে!
চকলেট, অ' চকলেটটো খাইছোঁ, অলপ মানে বর্ণ, বর্ণ ভি টা, টাইপৰ হয় ফ্লেভাৰটো!
আছ যে মোৰ মনত পৰা নাই আমি সৰুতে খাইছিলো ৰ'বা! আহ এই যে স্কুৱেৰ ট্ৰাই ট্ৰাইংগল টাইপৰ যে বিস্কিট এটা স্কুলত যে নিছিলে বহুতে
উম, ভিতৰত তোমাৰ চকলেট থাকে, মানে চবে নিনিয়ে দেই! মনত পৰিছে স্কুয়াৰ টাইপৰ দুইফালে থাকে, মাজত চকলেট মানে ক্ৰীম থাকে! মালকিষ্টৰ দৰেই টাইপৰ তাৰমানে, কিন্তু ওপৰত তোমাৰ চে চেনি দিয়া থাকে যে!
হুম, হুম!
উম! কোনটো বা
তাকে মই এতিয়া মানে ক'ব পৰা নাই! আছিলে মানে সেইটো মানে বহুত কমেই নিয়ে আৰু চবেই নিনিয়ে আৰু নিলে মানে সেৰ হৈ যোৱা আছিলে কি বা নামটো পাহৰিলোঁ!
ভাত চ কৰি আটা আছে ন!
অ', হয়, অ', অ'
অ', সুতকাত যে চেনি ওপৰত থাকে। অ'।
অ'।
হেল্ল', হেল্ল', হেল্ল'। হেল্ল'।